অ আহ দে কি কয় আছিলি ক
অ সেই মেকুৰীৰ পোৱালি
অহ কয় থাক
অ হছাপ হে চাগে মোৰ হাগাই লাগছে এ মোবাইল চোবাইলে হাকবাই যাও ন হুচ
যা ময়ো সেনকেই যাওঁ
অ
অ মানে লাইটটো বেয়া হৈছে সে
আৰু যে আছে মোবাইল চাৰ্জ হৈ আছে মোৰ
কিমান আছে
পাঁচ পাঁচ
অহ মোৰ আছে আঠ আৰু তিনি
অ তোৰতো ইমান পতুককে খতম নহয় মোৰ কি তো আজিকালি ইমান পতকা খতম হৈ যায় বাৰে বাৰে দি থাকিবা লাগে
উম হয়ে এইটো মোৰ নহয় আজি কালি। অ মা অ তাতে ততে গৰম আছে ন
ত আজি বৰষুণ দিছে
অ আমাৰো দিচেল ৰ।
ইয়াতে কিন্তু ইমান এটা গৰম নাই আমাৰ ইয়াতে
ঠিকে দে
সেইকেইদিন দু দুইদিন মান দুই তিন দিন মান দিলা তাৰপিছত আৰু বতৰ ঠাণ্ডা কৰি আহে মানে কেইটা বজাত অ তিনটা বা চা আঢ়ৈটা মান বজাৰ পৰা বতৰটো বঢ়িয়া কলম অলপ ঠাণ্ডা কৰি আহে তাৰপিছত আৰু বৰষুণ ওম দে গধূলি লৈ আৰু মানে সেই হয়
মোৰ সেনেকা কলা কলা বতৰে ভাল লাগে
তাতে আৰু আমাৰ কলেজ খনৰ ইপিনে উম গোতে হেইছে নদীৰ বাৰ পুখুৰীৰ পাৰ বৈ থাকিব বাহিৰ বঢ়িয়া ঠাণ্ডা বতাই আহি থাকে
অহ কেতিয়া আছে
আমাৰ পৰহি দিন হন যি ডাঙৰ সাপ পাক খ লছিল
আহ কৈছো ৰ।
আহ কলা মলা
মোৰ এইটো বস্তুতটো বেয়া বলে
সাত
উম আগৰ পৰাই কিবা কিবা একদম সেই মানে চুকুৰ চ যে বোৰ ওচৰত জিন্দগত নাহওক সেনেকৈ বিচাৰো
হম হম।
উম
পিনে সি কিন্দুহুত ক বোলাই সৰুটো যত টোলনি আছি তাত তে বহুত ওলায়।
হয় দে। এ নাই ভাত হলো ভোক লগা নাই।
অঁ। মোৰ লাগিছে ৰ ভোগ।
অঁ মইতো অলপমান আগতে আম খালো।
উম। আঁহ শুনচোন।
হাঁ?
হে কি বুলি কয়, এইটো কৰিম মই একবাৰ কৰিম তাৰ পিছত কাটি দিম দে।
এইটো কৰি কিনে ভাত খাওঁ, তাৰ পিছত কৰবি।
অঁ দে মোক সেই কৰবি তই।
হ চিঠি পথাম।
অঁ।
হম হঁ শব্দ। ইমান অসমীয়া মই চাগে বিদ্যালয়তো কোৱা নাই।
উ হু হু হু মইনো মই নৰো মই তাকত তত মই নৰো ইমান ম কৈ থাক
হয় দে।
এ কি বুলি কয় তো চানচ্ কৃতত কথা লাগে বোলে।
এ নাজানো।
একদম পিয়ৰ অসমীয়া মই নাজানো।
নাজানো মই।
মানে এটাও বেলেগ শব্দ ব্যৱহাৰ নকৰাকে,
টান বহুত।
উম্ তাকেইটো।
উম। নোৱাৰে ছবে।
ওহ। উম আমাৰ হেৰি, অ কি বুলি কয়?
অ।
এ এক যে এইটো বৰভাজা এইখন বিদ্যয়ালয়ৰ মানে, ছেকেণ্ড হেণ্ড বিদ্যালয়। তাৰে ইংৰাজী ছাৰ টো, একদম সেই চিনেমা নিছিনা। এ লিং আই চিনেমাখনত যি আছিল যে।
অ।
মেইন মানুহটো। আহ, এ একদম। একে মুুখ খন। মই যেতিয়া প্ৰথম প্ৰথম, মই যেতিয়া প্ৰথম প্ৰথম দেখিছিলো, মই দেখি কিনে মানে একদম হতভম্ব হৈ ৰৈছো।
উম।
মোৰ লগৰকেইটাকো মই এটা কথা কৈছো এইটো ইখন চিনেমা নিচিনাচোন মানুহটো একদম মানে একে একে মুখ খন। সিহঁতি কৈ কৈ মানে কব লাগা বাধ্যত পৰিছে হ'ব দে কিমান কৱ আৰু। চকুৱে নাকে, উঠ চুলি বদি, হে চব একেই।
উম।
গাল দুখন অলপ বেলেগ বেলেগ আছে। বৰণটোও আছে। বোলো এই, কি বোলে মুখখন মানে অলপমান শকত আৰু সিপিনৰ পিনে ক্ষীণ আছিল মানে। ইপিনৰ পিনে শকত
ঠিকে আছে। কি কি গাৰে উম আহ। কি কৰিছা
মই আছোয়ে আমাৰ এইটো ৰুমত বহি গলে
কুনটো ৰোম
এইটো য'ত এই ভিতৰ ৰুমটোত
অ
আমাৰ ৰোমটো মই শুৱা ৰোমটোত
আছ ঠিকে আছে
তই অংক কৰি আছা
হা হা
অংক কৰি আছা তই
অ এই চাই আছো মিলা নাই বস্তুটো এটা এ আমাৰ বৰ জালা
এইটোৰ আৰু চাউণ্ডটো বাঢ়াই কিনে কথা পাাতবা নোৱাৰ নহয় বৰ দিগদাৰ
অ সেইটোয়েইেতো মই সেনকে একদম ওচৰত আনি কিনে কৰি আছো কবি মানে ছোন আ চিজাইনে। উম উম উম।
তটো ইমান আমনি লাগিছে।
হয় নেকি
একোৱে হেৰি নালাগে
উম অণমান ঘূৰি আহ
একালে একালে আৰু ক'ত পূগদাম বাহিৰত দুনিয়াৰ আপা মহাহান আছে
জীৱনত অকলে খোজ যাব লাগিব
নাই এতিয়া নাযাও ধুনীয়াৰ মতা মানুহ আক মহান আছে কেনবা লাগে না অলপ
আহঁ
ছোৱালী গিলা ইমান নোলায় আমাৰৰে এই দুই এটা ওলাই যোন মানে ছাগলা চেৰা
আহ
আমাৰ সেই পিনৰ পিনে যেনে এনেই মানে
ঠিকে আছিলো। তজৰ ৰাসটোতি হব
আমাৰ সেই হব নৱেম্ব নৱেম্বৰ হব নেকি
ধান্দা দিনত
উম নৱেম্বৰতে হয় দে নৱেম্বৰৰ হয় কেইদিন হয় বাৰ দিন তেৰ দিন মান হয়
ভালই চোন
আহ
ওচৰতে হয় ন
অ আমাৰ এইখন যি বালাখন যে
অ
তাতেই হয় একদমওচৰত
অ ভালেইছোন
তিনিখন ফিল্ডত হয়
উম
এখন আনন্দ মেলা আৰু এখন হ'ল এইটো ভগৱানৰ মেলা
আহ
আৰু এখন কি এখন এই কাপোৰ চাপোৰৰ যোৱাবাৰ কি মজা মজা কাপোৰ আহইছিল যে
ৰৈশানাৰ নাই
ললোঁ মানে মই যোৱাক লেকি মানে ইমান এটা ভাল ভাল হেৰিত নাই। প্ৰথম যেতিয়া গৈছিলোঁ, তেতিয়ান আৰু সেই নিয়া নাছিলোঁ। লগৰ লগত গৈছিলোঁ, পইচা নিয়া নাই। ৰিচাৰ্জ নাছিলে মোৰ আৰু এতিয়া আৰু ক'ত লৈ থাকবি? এহেতৰ লগত গেলি মানে ভালকে অলপমানে মিলি যায়। অ' দেম লা ছে সেহঁতৰ লগতে যাম। পিছত আৰু এই নেগেলোৱে। বহুত কেইদিনমান পিছতহে গেলো, পিছত আৰু গুচি গৈছে। আমাৰ আৰু সেই আহিছিল ন'? উম, ডাঙাৰ বাজনী আহিছিল। এ এইটো আমাৰ আ- ঘৰত যে থাকছিল আগতে, এত্যা যি নাই।
আ'। অ' - অ'।
অ' টো বা আহিছিল না অ' তেওঁ- তাইৰ লগত তাই আনছিল কিবা-কিবি এটা ব বেয়া নেটৰ চোলা এটা আনছিল। বঢ়িয়া আনছে। এশ টকাত আনছিল।
বাহ। ক'ৰ পৰা?
হা - হা?
ক'ৰ পৰা?
তাতে ৰাস- ৰাসৰ পৰা।
অ' ৰাস।
অ'।
ঠিকে আছে। কমত পাইছা ভালেই।
উম
আজিকালি ইমান নাযায়ে। ইয়াত।
ন। অষ্টমীতো বঢ়িয়া - বঢ়িয়া কাপোৰ আহে।
অ'। সদায় মানে যাই - যাই চাই - চাই থাকিব লাগে নেকি?
হঁ, নালগে।
তাকে তে। একদিন বোলে যোনদিনা বোলে নাহিলি, সেইদিনে বোলে ভাল বিলাকবোৰ উলাইছিল।
অ' প্ৰথম- প্ৰথম নহয়। প্ৰথম কেইদিনটো ইমান এটা ভাল নাহে। কেইদিনমান যোৱাৰ পিছত ধৰ তিন দিন চাৰদিনৰ দিনা মানে ভাল ভাল কাপোৰ আহে। নতুন মানে হিহঁতে তাৰ পৰা আনে নে মাংগাই।
অঅ।
পাৰিলে আৰু সেই হৈ যায়।
উম দে ৰাখ হৈচি দা।
উম দে।
পিছত কৰবি ভাত চাত খাই আহি কেনে।
অ দে।